হেল্ল'
নমস্কাৰ।
নমস্কাৰ। ক'ত আছে আপুনি?
মই পিছে এপাক ওলাই আহিছিলোঁ। আপুনি?
অ', এয়া এনে অকন ওলাইছিলোঁ ঘ পা অকন হা ভাত পানী খালে নাই?
ভাত পানী খালোঁ। আপুনি?
ময়ো খাই উঠিছোঁ জাষ্ট ঘ পাই।
উম
ক'ত ওলাই নাযায় নিকি?
ওলাই যোৱা হোৱা নাই বাৰু আপুনি যাব নি?
মই এয়া যাম বুলি ভাবিছোঁ মানে এতিয়া
পিছে ক'ত যাব?
এনে টাউন ফালে গ'লোঁ হয়।
অ', পিছে কিবা বিশেষ লেঠা আছিল নিকি?
বিশেষ লেঠা নাই বাৰু।
অ', তেনে কি এনেই যাব নে কি?
এই কাম এটা আছিল মানে কামটো এতিয়া হয়ন নহয় বা সেইটো গেৰেণ্টি দিব নোৱাও।
অ'।
অ'। আপুনি কিবা পঢ়ি আছে নেকি?
মই এতিয়া পঢ়ি আছিলোঁ বাৰু।
অ', কি পঢ়ি আছে আপুনি?
মই এতিয়া হায়ছেকেণ্ডী পঢ়ি আছোঁ।
অ', অ',
এনেই তোমাৰ হাই ছেকেণ্ডী বাৰু পঢ়ি থাকিলে কিহ ওপৰত মেজৰ ল'লে ভাল গম পোৱা নি?
হাই ছেকেণ্ডী পইলে মেজৰটো হাই ছেকেণ্ডী পাছ কআ পিছত নেকি?
মানে আই টি আই এডমিচন লৈছোহে আৰু মানে। এ, লোৱা নাই মানে অ', লোৱা নাই এতিয়ালেকে।
আপুনি কোনটোতিয়া কোনটো চাবজেক্ট সহজ পায় বা এতিয়া।
এনে কোনটোত ল'লে পিছে ভাল হ'ব?
এতিয়া মো মতেতো এতিয়া তুমি আ, তুমিটো ল'ব নোৱাইবা ন' এতিয়া মই যোনটো সহজ পাওঁ তুমিতো সহজ নাপাবা এতিয়া।
হ'লেও বাৰু কোৱাচোন তুমি কোনটোত লৈছা বাৰু?
অ', পলটিকেল, এডুকেশ্যন এনেকা মানে ল'ব পাৰা তুমি।
এনে ভবি অ', ভৱিষ্যতে ইনে কোনটো ল'লে মো পিছলে মানে কামত আহিব?
আছামিচটোত ল'ব পাৰা আছামিছ যেতিয়া তুমি অসমীয়া যেতিয়া আছামিছত ল'ব পাৰা উম উম ল'ব পাৰি পাৰি।
উম, পিছে তুমি কি কৰি আছা?
মই এনেই আছোয়ে অকন ওলাই আইছোঁ।
অ', এতিয়া কাম কিবা কৰি আছানে? কাম বোলো কিবা কৰি আছা নে?
কামতো এতিয়া কৰা নাই মই তা মানে বি এ পঢ়ি আছোঁ বি এটো কমপ্লিট কৰোঁ নেকি এইটো ভাবিছোঁ মানে।
পিছে ক লৈছা?
মই এতিয়া তেজপুৰতে লৈছোঁ।
অ'।
উম।
কোনটো চেম এবাৰ?
মই এইবাৰ চেকেণ্ড চেম পাইছো, মানে থাৰ্ড চেম পাম আৰু চেকেণ্ড চেম কমপ্লিট কৰিছো।
উম, পিছে পৰীক্ষা কেনেকুৱাই হ'ল?
পৰীক্ষাটো ঠিক ঠাকে গৈছে আৰু।
উম,।
তোমাৰ একজাম কেতিয়া আছে?
লৈছোঁহে মই এডমিশ্যন।
অ, লৈছাহে নেকি?
অ,।
অ-অ-অ।
উম,। তোমাৰ হল নে নাই?
মোৰ এক্জাম ইমান খতম হ'ল বাৰু ফাইনেল একজাম ছেকেণ্ড চেমৰ। এতিয়া কি বা হয় ক্লাছ কেতিয়াৰ পৰা আছে সেইটোও গম পোৱা নাই বাৰু মই।
বেগ লাগিছেন নাই?
হে, হে?
বেগ লাগিছিল নে নাই বোলো?
বেগ এটা দুটাত লাগিছিল বাৰু ফাষ্ট চেমত।
অ,।
তেতিয়া মানে ভালকে ক্লাছ কৰা নাছিলো যে ন' কলে কলেজৰ সেইকাৰণে।
উম,।
এতিয়া ক্লাছ নকৰিলে এতিয়া বেগটো লাগিবই আৰু। এইবাৰ জানো কি হয় ছেকেণ্ড চেমত কি হয় নাজানো আৰু।
উম,। পিছে ময়ো মানে ছেকেণ্ড ইয়াৰ পাছ কৰাৰ পিছত পিছে পঢ়িবৰ মোৰ মানে বিশেষ তেনেকুৱা মন নাই মানে।
অ, এনে কি কৰিব এতিয়া পঢ়া নপঢ়িলে তুমি কি কৰিবা এতিয়া?
মই তাকে চক মানে কি বুলি কয় গাড়ী এখন ল'ম বুলি ভাবিছিলোঁ।
মানে ভাড়া মাৰিবলৈ।
নহয় মানে তোমাৰ গাড়ীখন মালটনা গাড়ীখন ললো হয়।
অ -অ।
এই যে চ চব্জি মানে কি বুলি কয় পাহাৰত যেনে দাম বেছি বোলে।
ইয়াৰ পৰা তোমাৰ খেতিয়ক বিলাকৰ পৰা কিনি মেলি পাহাৰত যদি মই বিক্ৰী কৰিব যাম ভাবিছিলোঁ।
অ লব পাৰা একো নাই।
অ তুমি বাৰু কৰিব পাৰিবা নেকি? তুমি কৰিব পাৰিবা নেকি বাৰু?
এইটো কৰিব পাৰিম বাৰু তুমি এতিয়া সময়ত গম পাম কি হয়। উম। তুমি কি গা কি কেম ভাড়া গাড়ী কি তুমি কি ল'বা মাল টনা এনেই? অ ব্ৰলেৰো লবা ন।
উম পিছে তোমাৰ মন নাই নেকি বাৰু কৰিব?
আছে বাৰু কৰিবলে
উম মোৰ মানে লোৱা হল গাড়ীখন
উম উম
মোৰ মানে বন্ধুজন লাগিছিল অকলে মাৰিবলে আমনিও লাগিব যে
সেইটোৱে লগ এটা লাগে হ'ব মই গৈ দিম দিয়া তোমাক কি আছে
উম তাত বোলে পাহাৰত তোমাৰ পইচাও বেছি আকৌ দূৰো হয় ন তাৰপা ইয়াৰ পৰা যোৱাটো আকৌ এক্সট্ৰা পইচা পায় আকৌ তেলৰ পইচাও দিব
অ অ
সেইকাৰণে লাভ হ'ল হয়
অ একো নাই গৈ দিম দিয়া
উম উম
এইখন ক'পা যাব মানে এতিয়া বলেৰোঁ খন তুমি ক'পা নিবা?
এইখন তোমাৰ আমাৰ এই চাৰিআলিটোৰ পৰা এই পাহাৰৰ ফালে যাব
অ অ
উম
ঠিকে আছে এনে মাল কি কি লৈ যাবা তাত?
আলু, পিয়াজ, বিলাহী
হ'ব একো নাই ঠিক আছে। পাৰিলে আৰু পাৰিলে আৰু এটা ল'ৰা চোৱা
অ এই দুটাই হ'ব
অ হ'ব নি দুটাই হব নেকি
উম তোমাক মই তুমি চলাব জানা নে নাই?
মই চলাব জানো বাৰু
অ তেনে দুটাই মিলি মিলি চলাই গৈ থাকিলে হ'ল আৰু
অ সেইটোয়ে দুটাই মিলি মেলি চলাই যাম আৰু ধুনীয়াকে উম
এতিয়া পিছে কি কৰি আছা?
এ এনেই আছো আৰু
অ মই এপাক ওলাই আহিছিলো
অ ক'ত ওলাই আহিছা?
এই চাৰিআলিটো ওচত অকণমান খোজকাঢ়িব আহিছিলো উম ভালে ভালেই, তোমালোকৰ?
আমাৰ ভালেই আৰু
উম
কেতিয়া মানে যাম বুলি ভাবিছা ভাড়া মানে ভাড়া লৈ পেলই
মই মানে এতিয়া কন্টেক্ট বিলাক চাই খেতিয়কৰ মানে খবৰ বিলাক লৈছো মানে কি কি এতিয়া চব্জি হৈছে খেতি কৰা
অ অ
উম এতিয়া মানে বস্তুটো সৰহকে নিব লাগিবতো
সৰহকে নিব লাগিব অকমাৰ দূৰ জেগা না সেইকাৰণে
সেইকাৰণে এতিয়া তোমাৰ মানুহো লাগিব এই বস্ লাগিব তেনেকে শাক পাচলি পুৰহি মানে কণ্টেক্ট কৰা হৈছে আৰু পৰহি মানে লোট হ'ব নেকি গাড়ী
অ অ
উম
পৰহি মানে হৈ যাব লোট ন
পৰহি তুমি তেনে আহিবা পিছে
অ যাম দিয়া মোক মোক এ ফোন এটা কৰি দিলে হ'ল
অ তোমাৰ ফোন নম্বৰটো আগৰে নে
আগৰটোৱে আগৰটোৱে আগত আগৰ নাম্বাৰতে ফোন কৰি দিবা মই ধুনীয়াকে গুচি যাম
উম ঠিকেই আছে দিয়া তেনে
বেছি কষ্ট হলে আৰু এটা ল'ৰা লৈ ল'বা
অ অ পিছে এনেই ৰছী চচী ক'ত গ পাই তুমি গম পোৱা নেকি বাৰু
ৰছী এতিয়া টাউনৰ ফালে পাবা তুমি মানে বজাৰ চজাৰত পাবা তিপাল ব টাউনতো আছে
অ এই কিমান মান পৰিব চাগে এনেই ৰচী টিপাল ললে
ৰছী তিপালত মোৰ মতে তিপাল খন ল'ব চাগে আঠশ নশ আঠশ নশ নহয় বেছি বেছি ল'ব দুহেজাৰ মান ল'ব চাগে
অ
দুহেজাৰ তিনি হেজাৰ মান ৰছীদালত কমতে হৈ যাব বাৰু পাঁচশ মানত চাৰিশ মানত পাই যাব
উম তোমাৰ কাম আছে নেকি বাৰু এইকেইদিন এইকেইদিন বাৰু তোমাৰ কাম আছে নেকি বাৰু
এইকেইদিন বৰ্তমান নাই কাম বাৰু মোৰ
অ পিছে কালি মানে ওলাবা উম উম
কেনে তোমাক কেনেকা টিপাল লাগে বা এতিয়া
তোমাৰ ভালেই লাগিছিল ডাঙৰ
অ বস্তু চস্ত ঢাকিবলৈ ন
উম তোমাৰ এই চব্জি খিনি ঢাকিবলৈ নহলে তোমাৰ পৰি যাবটো ৰাস্তাত টাৰ্ণিং চাৰ্ণিং ললে উম
তোমাৰ গাড়ীখনে মাইনাছটো কিমান দিয়ে
গাড়ী তোমাৰ ন দহ তেনেকে দিয়ে লোট গাড়ীত কম দিয়ে আৰু
অ অ
ফুল টেংকি তোমাৰ এখন বিছ লিটাৰ
বিছ লিটাৰ ন
উম
আৰু কিবা সুধিব লগা আছে নেকি তোমাৰ
আৰু
সুধিব লগা আছে যদি সোধা
উম উম
উম
কাইলৈ ওলাবা তেয়াহলে ট্ৰিপাল কেইখন লৈ আহিম গৈ ধুনীয়াকে ৰছী আনি ৰছী চচি যি যি লাগে মানে গাড়ী বস্তু বস্তু যি যি লাগে চব লৈ আহিম আৰু
উম, হ'ব।
অ', এনে গাড়ীৰ বস্তু আৰু কি কি লাগে, ট্ৰিপাল আৰু ৰচীৰ বাহিৰে?
ট্ৰিপাল ৰচি হ'লেই হ'ল আৰু, তোমাৰ কুকাৰ, এনেই আমি বনাইতো নাখাও। ৰাস্তা চাইডতে খাব লাগিব, দোকানে-চোকানে।
অ', অ', কিয় তাক, কা খোৱা বস্তু-চোৱা বস্তু লৈ যাব লাগিব অলপমান।
উম।
অ'। তে তে তোক কোৱা, জেগাটো ক'ত দিব লাগিব তাক।
জেগাটো তোমাৰ পাহাৰৰ মানে, এনেকে দোকান, গেলামালৰ দোকান আছেটো, আৰু এনেকুৱা চাইডত দোকান যে, অ', মানে আমাৰ তোমাৰ চাৰ্ভিচ বিলাক ভাল হ'লে, এখনৰ পৰা তেতিয়া আমি, ঢেৰ কেইখনমান দোকান পাই যাম।
উম, উম। এতিয়া, খোৱা বস্তু লগত লৈ যাব লাগিব, দূৰ যেতিয়া অলপমান, ৰাতিওটো হ'ব চাগে।
অ', আমি তোমাৰ, নাইটতে চলিব লাগিব।
অ', নাইটটে ভাল আৰু। কি কৰি আছা এ
যে, হে।
কি কৰি আছা এতিয়া?
পিছে এতিয়া এই, গাড়ীখনৰ বোলো কথা এটা ভাবি আছিলোঁ।
কি কথা?
গাড়ীখন বোলো এতিয়া এ পূজা-চুজাও কৰা হৈ গল বাৰু। এতিয়া মানে, গাড়ীখনৰ বস্তু কেইটামান, সলাব লগা হৈ আছিলে।
অ', কি বস্তু সলাবা?
ব্ৰেক পেট কেইটা, সলাব লগা হৈ আছিলে।
গাড়ীখন তুমি কেচ দি লৈছা নে, ইনষ্টলমেট দি লৈছিলা?
এইখন তোমাৰ, ছেকেণ্ড হেণ্ড লৈছিলো।
ছেকেণ্ড হেণ্ড ন, কিমানত পৰিলে এইখন?
এইখন তোমাৰ, পাঁচ পঞ্চাশ।
পাঁচ পঞ্চাছ ন, ঠিকে আছে।
উম।
গাড়ীখন কিবা বেয়া হৈছে নেকি?
বেয়া পিছে তেনেকুৱা নাই বাৰু, এই অকমান তোমাৰ এলাইনমেণ্টটো আৰু ব্ৰেক পেট কেইপাত সলাব আছে।
অ', অ', অ'।
পিছে তুমি, পাহাৰত চলাব পাৰিবা নে নাই? হে, তুমি পিছে পাহাৰত চলাব পাৰিবা নে নাই?
পাহাৰত পাৰিম বাৰু চলাবলে, আগতে চলাই থকা না।
অ', তেনে ঠিকে আছে। তোমাক পিছে, কিমান মান দিব লাগিব এনে, পাইছা।
তে চলালেটো অলপ কষ্ট হ'বয় ৰাতি, হয় নে নহয়।
উম।
দিবা আৰু কিবা এটা।
মিলাই দিম আৰু ন, তেনে কিবা এটা। ন।
উম।
এ ঠিক আছে, হ'ব দিয়া ন, হেল্ল।
হা?
হেল্ল।
হয়, ওলাই নোযোৱা নেকি?
ওলাই যাওঁগে, সেইকাৰণে বোলো কালি তই ফোন কৰিবা ন? অহ, অহ।